হেল্ল' হেল্ল'।
আ নমস্কাৰ ভন্তি ভালনে?
অ অ ভালে ভালে দাদা।
মই মই শুনিছোঁ ভালকে শুনিছোঁ।
উম উম। অ আমাৰ মানে আচাৰ বনাই আমাৰ অ শুনা পাইছা, আমাৰ ঘৰত মানে আচ আচাৰ বনাই মা আৰু দেউতাই মিলি বনাই, কেতিয়াবা কেতিয়াবা নহয় মানে বনাইছে ঔ ঔ টেঙাৰ আচাৰ তাৰপিছত সৰু সৰু গোল নেমুটো যে পায়।
অহ অহ অহ বাকলিটো অলপ চচি লৈ বনালে আৰু ভাল লাগে হা।
উম সেইটো নেমুটোৰ আচাৰ বনাইছে গুল নেমু তাৰপিছত উম মূলা মূলা, গাজ গাজৰ এইবোৰৰ বনাইছিলে, আম আমৰ আচাৰ জলফাই, বগৰী আৰু আৰু কিহৰ? আৰু নাই আৰু এই ভোট জলকীয়া যে পায়
অ অ।
ভোট জলকীয়াৰ ভোট জলকীয়াৰ আচাৰটো বনাইছিলে।
এবাৰ ভোট জলকীয়া বেছিকে ওলালে তোমাৰ বজাৰত।
অ আমাৰ মানে দেউতাই ৰুইছিলে আমাৰ ঘৰতে লাগিছিলে এ এগাল মান লাগিছিলে বহুত লাগিছিলে।
অ অ।
উম তাৰপিছত কি কৰিব অ কৱকচোন? উম আৰু মানে ঘৰৰ জ্বলাবোৰ মান অ অ আৰু ঘৰৰ জ্বলাবোৰ মানে জলি জলি বেয়া হৈ যায় ন প্ৰায়ে ঘৰত উম পচি যায় জলি জলি সেইকাৰণে মায়ে কি কৰিছে জ্বলা খিনি তেল গৰম কৰি তাতে ভৰাই দিছে আৰু মছলা এইবিলাক দি।
হয় হয় এইটোৱে সহজ পদ্ধতি আচাৰ বনোৱাৰ।
উম।
মোক মইয়ো হেৰি কৰিছো মই এবাৰ আমৰ আচাৰ বনালো।
কিহৰ আচাৰ?
আমৰ আচাৰ।
আমাৰ আচাৰ।
আম আ আমৰ আচাৰ বনালো দুই বটল। এবাৰ আনিলো মই নাৰেংগীৰ পৰা আনিছিলোঁ। অ বৰষুণত তিতিলে চব অ বেয়া হৈ গ'ল মইতো ওলাই যাওঁ কামত।
অ অ।
ভতিজাতো ওলাই গৈছিলে চব বেয়া হৈ গ'ল। ইয়াৰ পিছত মই আকৌ পিছত আকৌ আনিলো এনেকে। আনি মেলি বনালো উম দুটা বয়ামত ধৰালো তাছত খাই দুটানে তিনটাত বনাইছিলো খাই শেষ হৈ গ'ল।
এইয়ে হে আৰু নাই আৰু ভাতৰ লগত ভালে লাগে আচাৰ খাই ন?
আৰু নিজে বনোৱা আচাৰটো বহুত ধুনীয়া হয়। তাৰপিছত নেক- কাহিলীপাৰাৰ পেহী এগৰাকী আছে আমাৰ।
উম।
তেওঁ মোক এবাৰ দিলে।
অ।
এ মই যোৱা যোৱা দেওবাৰে গলো আকৌ এক বয়াম দি পঠাইছে এতিয়া সেট- টোয়ে খাই আছো আৰু ভোত জলকীয়া আচাৰ মই বহুত বনাইছো হা তিনিটা বৈয়াম বনাইছো অলপ সৰু সৰু বৈয়াম মানে ইম- ইমান টেষ্টি ভোট জলকীয়াটো নালাগেই তাতে অলপমান তেলটো লৈ তাতে নিমখ অলপ দি ভা
উম উম জ্বলা জ্বলা তেলটো খালেই তেলটোৰ লগতে হৈ যায় জ্বলা
ন বহুত বহুত ভাল লাগে আমি সেইটোৱে খাই আছো এইকেইদিন।
উম।
মানে চাগে দেই আচাৰটো ভাল লাগে কিন্তু আচাৰ বেছি খোৱাতো ভাল নহয় কিন্তু আমাৰ আমাৰ যিবিলাক ঘৰৰ আচাৰ সেইবিলাক খাব পাৰি।
উম উম। আৰু কি কয় বাহিৰৰ আচাৰ বোৰ যে এতিয়া অৰেঞ্জ কালাৰৰ থাকে ন মিক্স আচাৰ যে সেইটোতো তেল নিদিয়েই সিহঁতে উ নিমখ বেছ- সেইয়ে আৰু ভিনেগাৰ বেছ ভিনেগাৰ দিয়ে ন সিহঁতে।
ভিনেগাৰ দিয়ে।
উম।
বাকী প্ৰিজাৰভেটিভ যি যি থাকে বজাৰত উপলব্ধ।
উম।
যিমান মোবাৰ প্ৰিজাৰ্ভেটিভ থাকে গোটেইখিনিয়ে দিয়ে তাতে।
উম, তাতকে ঘৰত বনাই খুৱাইয়ে ভাল।
উম বহুত ভাল পাওঁ, আজি আমাৰ ইয়াতে মানুহ ঢোকাল।
অ।
আমাৰ ওচৰৰে
উম।
মানুহ এজন ই মাজতে ষ্ট্ৰক হৈছিলে। তাছত ঘৰ ঘৰতে আছিলে। মানে ময়ো দেখা নাই এতিয়ালেকে মই ক হেৰি ঘোপ এটা আছে যে আমাৰ ত গ্ৰুপতো দিছে তেওঁ ঢোকাল বুলি মই শুনীয়ে আচৰিত পাই গ'লো।
লগতে কোনো নাছিলে নেকি তই কোঠা টাইমত?
মানে ষ্টক হোটা টাইমত আছিলে ব্যস্ত ডক্টৰক দেখালে ৰিকভাৰী টাইমত তত আছিলে মই এদিন গৈ চাই আহিলো। গম পাইছানে? মই দুদিন লগ পাইছো। তেওঁ কোৱাৰ গলো অ নাই তেওঁৰ তাক নগলো মই তেওঁৰ মাক ঢোকালে।
অ।
মানুহজনৰ তেতিয়া মই গৈছিলোঁ।
অ।
তাকে কি বা হ'ল গম নাপাও মই এতিয়া।
উম আৰু আজিকালি হাই প্ৰেচাৰ হ'লেই ভয় লাগে ন?
অ হাই প্ৰেছাৰ হ'লেও, ল' প্ৰেচাৰ হলেও। মানে ষ্পৌক আৰু চান্স ষ্ট্ৰক এতিয়া গৰমত বেছি ফুৰিলেও হয়।
উম, উম, গৰমত বেয়া আৰু মানে ল প্ৰেছাৰ হ'লেও মানে ঠিকেই মানে খাই লৈ এ মানে খোৱা খিনি মেইনটেইন কৰিলেতো ঠিকে চলি থাকিব। কিন্তু হাই প্ৰেছাৰ হ'লে বেছ- বেছি ভয় লাগে আৰু গৰমত মাথা সাথাও ঘূৰাই ন?
হ হ ঠিক ঠিক কৈছা কি কৰিব আৰু উপায় নাই হয়নে?
আৰু এইজ হোৱা মানুহবোৰৰ বেছিকে প্ৰব্লেম হয় এইটো‌। আমাৰো আইতাৰ আছে উম আমাৰো আইতাৰ আছে মানে হাই প্ৰেচাৰ আছে ত গৰমত মানে ঘামি চামি যায় আৰু মানে এ এদিন হৈছিলে তামোল তামোল খাইছিলে ত তাম গৰমৰ দিন অ তামোল খাইছিলে তামোলৰ পিক পেলাব গৈছিলে। পাছত তাতেই উম তাতেই মাথা ঘূৰাই পৰি গৈছে।
অ মাই গড পেৰেলাইছিছ হোৱাৰ চান্স থাকে এনেকুৱা হ'লে।
উম ত ভাল ভাল উম ভাগ্য ভাগ্য ভাল আৰু একো হোৱা নাই।
অহ অ। হয় নে?
উম উম।
যিয়ে হওক আচাৰ কথাটো ক'ব ক'ব আৰু। ত ইমান ধুনীয়া বিশেষ টা আচাৰ বোলে আমাৰ ইমান ধুনীয়া হৈছে বোলো। গম পাইছা নে?
তাৰ পিছত আমাৰ আৰু উম উম। আমাৰো যোৱা বছৰ বনাইছিলে আৰু আচাৰ আমৰ আচাৰ বনাইছিলে। তাৰপিছত মোৰ লগৰ এজনী আহিছিলে থাকাকে। তাৰ পিছত তাই তাই মানে আচাৰ নাখায় তাৰপিছত আহ কিন্তু আমি ভাতৰ লগত তাইক আমৰ আচাৰ দিছিলো তাইৰ মানে ইমান ভাল লাগিছে তাই মোক কৈ আছিলে মই আচাৰ নোখ- খোৱা মানুহজনীয়ে আচাৰ খুৱাই হৈছো তোমালোকৰ তাতে। তাইক মানে ভাল লাগিছে আৰু তাৰপিছত তাইৰ কাৰণে আমি এটা সৰু বৈয়াম মত আচাৰ দি পঠাইছিলো তাৰপিছত মাকেও বোলে তাই তাৰ মাকেও বোলে আচাৰ নাখায় কিন্তু বোলে তাইৰ মানে দেখি কেনে বোলে শখ হৈ গৈছে মাকেও বোলে ভাতৰ লগত বোলে তিনি টাইমৰ বোলে আচাৰ লৈ খাইছিলে আমি দিয়া আচাৰটো ইমানে ভাল পাইছিলে বোলে।
অ মছলা ভাল দি আছ- থাকে নহ'লে তোমালোকৰ আচাৰত মছলাটো বহুত দি- হেৰি কৰেতো, উম হয় কোৱা?
উম তাৰপিছত তাই মানে ক'লে আমাক ৰেচ- চেপিটো খুজি আছিলে আমাৰ মাক চিকে আন্টি আচাৰ টো কেনেকে বনাইছিলেনো বুলি ৰেচ- পিতো কবচোন তাইবোৰত তাই বোলে তাইও নাৰায়ংগিৰে হয়। তাই নাৰেংগীৰ হয় মানে তাৰ পিছত নাৰেংগী বজাৰত যাই তাই আম লৈ আহিছিলে তাৰ পাছত তাৰ পিছত আম আম খিনি লৈ আহিছিলে আম খিনি মানে মেলি দিছিলে আম মানে তাৰ পিছত এইটো পাহৰিয়ে গৈছে যে আম খিনিও শুকাব দিছিলে আম খিনি লাষ্ট তাত পচিয়ে গ'ল বোলে।
অ হো হয় নেকি?
উম উম পাহৰিয়ে গৈছিল বোলে তাৰ পিছত আমখিনি পচিয়ে গ'ল বোলে শুকাওত মানে শুকাব দিছিলে ৰ'দত
অ।
উম।
কি খোৱা
অ। আৰু মানে আমাৰ ঘৰত আচ- চাৰ বনালে বেছি দিন বেছি দিন নাযায় আৰু মানে আমাৰ বায়ে বহুত আচাৰ ভাল পাই তাই।
অ।
উম।
কোন বা কলে?
কোন বা মানে মোৰ ডা- ডাঙৰ বা এজনী আছে তাই আচাৰ ভাল পায় বহুত উম।
অ বনালে সেকে কৰে চাগে?
উম উম ত মায়ে মানে গালি পাৰ আৰু আচাৰ খোৱা আচাৰ খোৱাটো মানে বেয়া ন ইমান। ত মানে তাইক কয় আৰু ইমান ইমানকে খাব নালাগে না কেতিয়াবা খোৱাত টো বেলেগ কিন্তু নাই তাই মানে খায়েই আৰু আমৰ আচাৰবোৰ তাইক মানে আচ- চাৰ লাগিব আৰু আমৰ হওক বা কিবা বেলেগ হওক।
অ।
উম উহ।
হেল্ল'
হেল্ল'
হেল্ল' হয় ভণ্টি
হেল্ল' অ অ দাদা ৰাখিছো দেই এতিয়া উম।